অ', কি কৰি আছা?
অ', কি এ আছোঁ ভাল আপোনাৰ।
অ', ভালেই দিয়া তোমাৰ?
ভালে ভালেই ভাল।
অ', কি কৰি আছা এতিয়া ভাত বনালা?
ভাত বনালো, বনালো।
অ', কিহেদি বনালা?
ভাত বনালো, আজি গাজ টেঙা আৰু মাছ দি পেলাই বনাইছোঁ।
অ', মই বনোৱা নাই বনাম আৰু।
অ'।
দেৰিকে অকমান।
অ', অ', হেৰি যে এ আপুনি যে কাপোৰ যে বৈ আছে যে
উম।
অ', কি কিবা এতিয়া বৈ আছে নে কিবা
এতিয়া কাপোৰ বোৱা নাইকেইদিন ওলাইছেহে যে। আকৌ গৰমতা লগোৱা নাই লগাম আৰু এইয়া অলপ দিনৰ পিছত অকমান ঠাণ্ডা প গ উম, উম। ঠাণ্ডা পৰিলে লগা আমি এতিয়া এনেই এইবিলাক কাম মানুহ কৰি আছোঁ হেৰি ঊল গোঠা কাম কৰি আছোঁ।
অ', হয় নেকি ভালে কৰিছে আৰু। উ উলকোঠা মানে হেৰি কি এই অ', তাকে চুফাৰত পাৰ তেনেকুৱা নে?
নহয়, নহয় এই মূৰত মাৰা ল'বৰ বিলাক ল'বৰ যে বনাই যে
অ', অ', অ'।
তেনেকে বনা অ', অ', তাৰপিছতে তই কেপেনা খোপাত লগাই দিয়ে যে। সেয়া অ', তাৰপিছত ফুল চুল বনাইছো বেলি ফুল এই চাবিৰিং চাবিৰিং অ'। উম, তাৰপিছত আকৌ এয়া এটি এম সোমোৱা বেগ পইচা নিয়া বেগ।
অ'।
সেইবিলাকো বনাইছোঁ।
তাকে আপুনি হেৰি ক কিবা ট্ৰেইনিং লৈছে ন নে, নে ঘৰত নিজে কৰিছে এইবোৰ।
নাই ইউটিউবত চাই, চাই বনাই আছোঁ।
অ', হয় নেকি ভাল বিক্ৰী কৰিছে নেকি?
অ', বিকি কৰিছো বেচিছো বহুত অৰ্ডাৰ আহে যে। এইজনে কিজনে বনালে এ মই মোবাইলত দিছোঁ যে তাৰপিছত অৰ্ডাৰ দিছে নহয়। তাৰপা অ', তুমি
দিখিছো মোবাইলত দেখি পেলাই মই আকৌ ভো আপুনি, আপুনি বনাই আছে বুলি ভাবা নাই বোলো বেলেগ কিবা কিনি আনিছে নেকি।
অ', না না অ, এহ এতিয়া গৰমত কাপ বব' নোৱাৰোঁ তাকে ফেনৰ তলত বহি-বহি তাকে কৰি আছো আৰু।
অ',
ঊলৰ কামকে ন' তেওঁ এটা কাম হৈ আছ
কিবা এটা কাম হৈ আছে, আৰু কিবা এটা, কিবা এটা পইচাও ওলাই আছে।
অ', ঊল কিনি অনো। উম, আনি পেলাই এ ফেনৰ তলতে বহি লওঁ।
এতিয়া অ, ভালেই কৰিছে বাৰু এতিয়া ধৰক কাপোৰ চাপোৰ ব'বলৈ টানো লাগে বাৰু।
উম, এইকেইটা দিনত, উম, তাকে এয়া বহুত অৰ্ডাৰ আহিছে নহয় এতিয়া। অৰ্ডাৰ দিবহে পাৰা নাই।
অ', অ', সেইবোৰ, দেখিছোঁ মেলা বিলাকতো সেইবোৰ বস্তু বহুত দেখিছোঁ কিন্তু মই আকৌ ঘৰতে বনাই-বনাই মানুহে তেনেকে কৰিছে বুলি ভাবা নাই দে। তে' আপুনিয়ে কৰি আছে তেনেকুৱা। অ', মেলা বিলাকত দেখিছোঁতো বহুত।
অ', মেলাত, এ তাত দোকানত এতিয়া মই অলপমান কম দামত দিছোঁ আউ।
অ', হয় নেকি?
উম এনে মই দোকান এখনত চাইছিলো চাবি ৰিং এটা, এশত টকা লাগে।
অ', এতিয়া আপোনালোকে ল'লে তেনেকে কেনেকে।
মই পঞ্চাশ টকাকে দি আছোঁ।
অধিকাৰৰ আপুনি, মানুহখিনিও পাব দেখোন।
অ', তেনেকে মোৰ লগৰ খোপাই নিয়ে যে।
আপুনি হেৰি কৰক দোকান দুখন মান ঠিক কৰি লওঁক তেনেকে।
দোকানত দিলে অকমান লোকচান হয়, সিহঁতে বেচা গ'লেহে পইচাটো দিব। এনে নিদিয়ে নহয় এতিয়া মই অৰ্ডাৰ পাই আছ অ', অৰ্ডাৰ নিয়েও আকৌ মোক লগতে পইচ
লগতে পইচাটো দিয়ে অ,
অ', সেইটো মোৰ সুবিধা হৈ আছে।
বিচাৰিলে ভাল, নিজে বিচাৰিলে আপোনাৰ লগতে পইচা নিদে কিন্তু আপুনি এতিয়া নিবলৈ গ'লে মানে সিহঁতে পইচাটো বিক্ৰী হ'লেহে পইচাটো দিম বুলি
অ', মই দোকান এখনক সুধিছিলো। তাৰপিছত পালে বিক্ৰী হোৱাৰ পিছতহে পইচাটো তেনেকে হ'লে মোৰো লোকচান হয় দিয়াচোন ন'?
আপুনি এতিয়াতো হিচাপ নোহোৱাকে বস্তু আনি বনাবহি লাগিব।
অ',
আপোনাক ফচি থাকিব ন'।
ফচি থাকিব একখোপা মান বনাই দিলোঁ, মই যদি পইচাটো নোলাই ন'। কেতিয়াবা বেচা যাব।
আৰু সিহঁতে ওপৰতে পইচাটো ল'ব, ধৰক সিহঁতে দামতটো দাম টো ধৰক বেছিকে কৈ দিলে তেতিয়া আপোনাৰো বিক্ৰীও নহয় এতিয়াতোটো দামতো বেছিকে ল'বই। হয় নে নহয় তেতিয়াহ'লে এইটো এইটো আপুনি হেৰি কৰওক মোবাইলতে এনেকে ষ্টেটাচতে লগাই লগাই
অ মই মোবাইল এটা দি আছো নহয় মোবাইলত দি আছো তাৰপিছত তাতেই মোৰ বেচা গৈ আছে
অ এই তেনেকে বেনাৰ এখনো বনাই ল'ব পাৰে নহয় বেনাৰ এখন বনাই পেলাই এ আমি এনেকে কুলৰ কাম হাতৰ কাম এনেকে কৰি পেলাই বস্তুবোৰ বনাওঁ ইয়াতে অৰ্ডাৰ লোৱা হয় এনেকৈ পেলাই লিখি পেলাই বেনাৰ এখন বনাই দিবচোন মোবাইলতে পাৰেই নহয় তেতিয়া আৰু মানুহে গম পাব ফোনৰ নম্বৰটো দি দিব তেতিয়া কোনোবা লাগাখিনিয়ে ধৰক আপোনাক চিনি নোপোৱা খিনি ফোনৰ নম্বৰটো পাই যাব
অ অ
তেনেকে হেৰি কৰিবলৈ
উম উম মই বনাই পেলাই মানে আমাৰ গোটৰ মিটিং হয় যে মই গো ত মিটিঙৰ লকো লৈ যাও নহয়
অ তাতেতো চবে চাগে লয়ে
অ তাতো লয় মানুহ বিলাকে বনোৱা বস্তু উ বেগ কেইটা বেগ কেইটা বেচি যায় বেগ কেইটা দেখিব বৰ ধুনীয়া হয় যে কিছুমান এ টি এম উম এ টি এম সোমোৱা বেগ এক পইচা লোৱা বেগ এইবিলাক
অ
ভাল লাগে যে হেয়া সেইবিলাক বেছি লয় আকৌ মূৰত মাৰা এইবিলাক কেপেনা বিলাক
অ হয় নেকি
উম আকৌ যে এই কবা লবৰ বিলাক বেছি
লব বিলাকতো লগাই অ লব বিলাকতো লগোৱা দেখিছো মই তেন
অ অ অলপ লবৰ বিলাক লয় বেছিকে ছোৱালী বিলাকে।
অ ছোৱালী মানুহ আজিকালি লাগেই আৰু। অ কাটা কেইডাল মান এদিন মই দেখিছো।
আজিকালি আকৌ কিবা হেৰি যে সেইটো ওলমি থকা এটা ওলাইছে নহয়। ফুল লগা লগা ওলমি থকাকে দিব লাগে দীঘলকে। একেবাৰে চুলি গুৰিলৈকে থাকাকে মূৰলৈকে। ত কেপেনাদাল মাৰিব লাগিব মাৰিব। আকৌ একে চুলি মূৰৰ লগে থাকাকে ফল থাকাকে অ। তাৰ লগে তেনেকুৱা ওলাইছেহে সেয়াও বনাই দিওঁ।
অ নতুন নতুন ডিজাইনৰ মানে কৰি আছে আৰু।
অ তাতে মোবাইলতে যেনেকুৱা দেখাই আছে তেনেকুৱাকে বনাই আছে আকৌ বেলি ফুল
অ
বেলি ফুল বিলাক বনাই বনাই হেয়া। বেগ বনাই আছো বেলি ফুল বনাই। অ তাৰ পিছত সেইটয়ে দু-দুপাহ ধৰি লও বেলি ফুল বনালো। বনাই চিলাই পেলাই আকৌ সেইটো বেগ বনাই দেখিব বৰ ধুনীয়া হয়।
অঁ অঁ'
কেনেকে এ মানে- তেনেকে অৰ্ডাৰ দিয়ে যে এনেকে বনাই দিবাচোন বা বুলি কয়।
অঁ' তাকেতো এনেকে বনাই থাকিলেও দেখোন ন। কিবা এটা ওলাই থাকে নিজৰ খৰচ এটা। আজিকালি ইমান বস্তুৰ দাম।
উম' এনে ব লৱা চৱা নাই নাই। ওলাই গৈছে বেছিহে ওলাই। অলপমান লাভটো হয়, অঁ ওলটকে বেছি ওলাই।
এতিয়া চাওক দেই এতিয়া যদি এনেকে পেলাই আপোনালোকে হেৰি কৰে ন তেনেকে যদি দিবই পাৰে- দোকান বিলাকত কিয় ইমান দাম কৰে?
নহয় দোকানতো বেছি ল'বই ন, তাথ থৈ দিয়া তাৰ হেৰিতো নল'ব জানো চাৰ্জ। তোৰ কিমান দিনৰ মূৰতহে বেচা যাব ন। আমাৰ এতিয়া লগে লগে অৰ্ডাৰ অত- দাই আহে লগে লগে দি দিম সিহঁতেতো থৈ দিবা লাগিব ওলমাই। পেলাই কিমান দিনৰ মূৰত বা বেচা যায়? এনেই যায় সেইকাৰণে সিহঁততো লাভ লবই লাগিব ন।
বই লাগিব হয়।
উম' আমাৰ এতিয়া সেইটো নাই আমি ওলৰ দাম- টো বা মোৰ মূলতটো উলালে- এ বনোৱা খৰচটো ওলালে মই দি দিব পাৰো উম ঊল- খিনিয়ে বনোৱা খৰচ খিনিয়ে আৰু বেছি লাভ চাই থাকিলে- ব নহয় ন। বেছি লাভ চালে বস্তুতোটো ৰৈ যাব।
সেইকানে আজিকালি এনেকুৱা হৈছে প্ৰতিজন মানুহে কিবা এটা নহয় কিবা এটাত- পৰিয়ে থাকে আপোনাৰ তাত দাম বেছি হলে আকৌ বেলেগৰ ওচৰত গুচি যাব।
অঁ সে তেনেকুৱা।
তাতকে আপুনি দুটকা লাভটো কমাই লওক- লৈ পেলাই আপুনি বস্তুটো বিক্ৰী কৰি দিয়ক বস্তুটো বহি নাথাকে। বহুতে বনোৱা হৈছে তাকে, মই এই মেলা বিলাকত প্ৰায় মানে দেখিছো। সেটো কাৰণে বোলো ইমান এনেকে- কৰিছে কিছুমানে কৈছে আমি ঘৰত কৰো ঘৰত কৰো। এ ঘৰত- ইমান বিলাক মানে কাটা বিলাক কিনি আনি সেইবিলাক বনাই তাত আঠা লগাই- আকৌ পেকেটিং কৰি ধুনীয়াকে, অঁ-
তে লগাই দিয়া যায় আও।
আকৌ এ বেগ বনালে বেগটোত মণি লগাই লগাই দিয়া আছে মাজত। অঁ' দেখিব ধুনীয়া হৈ যায়গৈ। সে ডেৰশ, দুশ, তিনিশলৈকে এনেকে এটা এটা বেগত। অঁ অঁ'
অঁ মনি চনিবোৰ অকন ভাল মনিটো আনিলে ৰংটো নাযায় নহয়। তেনেকে দাম পাব, অঁ'। তাকে, মই মানে সেই- ফোন কৰিছিলোঁ বোলো আপুনি কিবা কাপোৰ লগাইছে যদি।
অ।
মানে কিবা দিলোহেঁতেন। মায়ে মানে কৈ আছে মেখেলা কেইখনমান লাগে এতিয়া গৰমত ঘৰত পিন্ধিবলৈ।
অ।
সেই কাৰণে মানে মই আপোনালৈ ফোন কৰিছিলোঁ।
অ, নাই, ঠাণ্ডা পৰিলেহে কাপোৰ লগাম আৰু। এনে কাপোৰ তেনেকে বেচোৱে মই।
তাকেতো আগতে এনে বোৱা আছিল নেকি?
বোৱা বেছি লোৱা নহয়। বহুত খিনি বেছিলোৱে। উম- উম, বই পেলাই থয় নিদিওঁ যে।
অ, মায়ে কৈ আছিলে গৰমত এতিয়া, ভাদ মাহ আহিছে আহিছে যে, নামঘৰলৈ যাবলৈ তেনেকে লাগে বুলি। সেইকাৰণে মানে মইও কৈ আছিলো। বাইদেউকে বোলো ফোন কৰি পেলাই কম ৰ'ব।
অ- অ, হ'ব দিয়া। জানই দিয়া। অ, হ'ব দিয়া, হ'ব দিয়া, উম।